হেল্ল'
অ'
ভালে আছা
উম আছোঁ আছোঁ
অ' মানে তোমাক মই ফোন কৰি মই মোৰ ভালেই বাৰু দেই তোমাক মানে এই টপিক এটাৰ ওপৰত কথা পাতিবলৈ ফোন কৰিলো মানে মানে একচুৱেলি কি হৈছে আজিকালি আজিকালি মানে সংস্কৃতিটো আঁতৰি গৈছে দিনক দিনে সংস্কৃতিটো বাৰু আমি কথা পাছত পাতিম এতিয়া আমি খাদ্য মানে কি মেইন কথা হৈছে আমাৰ অসমীয়া খাদ্য বিলাক মানে বহুত মানে ডাউন হৈ গৈছে মানে ক'বলৈ গ'লে নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি আগতে যেনেকে তোমাৰ এতিয়া ভা ভাপৰ পিঠা হওক বা বেলেগ কিছুমান খাদ্য হওক এইবিলাক মানে নাইকিয়া হৈ গৈছে যেনেে পইতা ভাত তাৰ ওপৰত তুমি এনে কি কবা যে মানে সেইবিলাক উ বহুত কমি গৈছে যে সেই কাৰণটো কি মানে
কাৰণটো এতিয়া কি বুলি কম তোমাক মানে যিটো আগৰ সংস্কৃতি আজিকালি মানুহবোৰ মানে ইউনিক হৈছে ধৰা
অ'
এই আগৰ পৰম্পৰাবোৰ চব এৰিব ধৰিছে লাহে লাহে
অ' মানে এ পাহৰিছে মানে মেইন কথা হৈছে এইবোৰ আজিকালি উম যিবোৰ মানে হোম মেড হোম মেড বোৰ মানে নোখোৱা হৈছে যিবোৰ বাহিৰত কিনে যিবোৰ বাহিৰত পায় সেইবিলাক বেছিকে খাব ধৰিছে তাৰ এটা সেইটো এটা ৰিজন নেকি বাৰু
অ সেইটো এটা ৰিজন হয় অ
অ'
আজিকালি মানে মানুহে কি হয় কষ্টটো মানে ঘৰতে মানে কষ্ট কৰিবলৈ দিছে ধৰা
অ বাহিৰত চব ওপ চব ওপৰতে পায় চব।
এনেকুৱা হৈছে কথাটো আজিকালি।
অ'। সেইটো এটা কথা মানে বাহিৰৰে মানে ওপ যিবোৰ মানে আজিকালি চব পেকেজিঙে হৈ আহে মানে বস্তু বাহিৰৰ পৰা। এতিয়া তোমাৰ উম এতিয়া ফল-মূলৰ ক্ষেত্ৰত চাবলৈ গ'লে ফল-মূলৰ ক্ষেত্ৰত আজিকালি ভাল ফল-মূল বাহিৰেও দেখিবলৈ ভিতৰে মানে মানে ফল-মূল খালে সেইটো দিগদাৰ আছে। হয়নে নহয় বাৰু?
হয় হয়।
বাহিৰৰে মানে দেখিবলৈ ধুনীয়া আছে ফল-মূল কেইটা কিন্তু মানে সেইকেইটাক খালে মানে উম কি হব মানে এইটো আৰু
মানে
উম। বাকী তোমাৰ ইয়াৰ ওপৰত কি কবা তুমি কেনেকে ইয়াক প্ৰতিৰোধ কৰিব পাৰি? অসমীয়া খাদ্যক লগত
প্ৰতিৰোধ কৰাটো এতিয়া উপায়টো বৰ্তমান এতিয়া নাইয়ে। এ চিন্তা আমি আগতীয়াকে কৰিব লাগিছিলে এতিয়া মানে বহুত পিছ পৰি গ'ল এতিয়া।
পিছ পৰি গলে সেইটো এটা কথা আৰু মানুহক মানে বুজালেও আজিকালি মানে নুবুজে। যিটো নিজে কৰিম বুলি ভাবে সেইটো, যিটো নিজে কৰিম বুলি ভাবে। সেইটো সেইটো কৰিবা আজিকালি চ' এইটো মানে বহুত প্ৰব্লেম হৈ যায় ৰোধ কৰিবলৈ।
উম।
অ' বাকী এনেই আমাৰ অসমীয়া সংস্কৃতিৰ যিটো মানে তোমাৰ এতিয়া ধৰি লোৱা বিহু পিঠা হওক।
অ'।
পঁইতা ভাত হওঁক ভোগালী বিহু বুলি ক'লে মানে মাংস বিহু বুলি ক'লে মানে পঁইতা ভাত মেইন মানে। দিনা তোমাৰ তিয়াই থৈ দিব, পাছ দিনা পুৰা মানে আমলৈ টোপ এইবোৰ খাব। আজিকালি মানুহে কি কৰে তোমাৰ এই আমলৈ টোপ বুলি কলে, চি মই নেখাও এনেকুৱা ধৰণৰ।
অ' এনেকুৱা হয় অ'।
সেইটো এটা ৰিজনৰ মানে কাৰণটো কি মানে তাৰ মানে কিহৰ কাৰণে এনেকুৱা হৈছে মানে, মই এইটো বুজি পোৱা নাই।
আজিকালি এইবোৰ মানে আজিকালি ল'ৰা-ছোৱালী মানুহ বিলাকে মানে এইবোৰ
উম, খাবলে এৰিছে মানে টো কি তুমি জানিবা নেকি?
উম, ৰিজনটো কি আৰু ৰিজনটো এতিয়া আজিকালি
উম'।
হেৰি পইচা-পাতি হ'লে মানে এইবোৰ বস্তু অ' সেইবোৰ বস্তু।
এই-এইবোৰ বস্তু নিজে
মানে কষ্ট কৰি আগৰ নিচিনা মানে কৰিবলৈ সময় নাই আজিকালি মানুহৰ
সময় নাই মানে, মানে যিবোৰ বস্তু ওপৰতে পাই সেইবোৰ খাব আৰু জাষ্ট মানে লাইফটো জীয়াব লাগে আৰু।
গছত উঠি ধৰা দাং লগাই পাৰি পেনে আনি কোনো মানে কষ্ট নকৰে আজিকালি।
উম, আগতে যেনেকুৱা মানে কষ্ট কৰিছিলে আগৰ দিনা মানুহে তাক গণ্য মানে বহু কে অলপ দিনৰ আগতেলৈকে এইটো আছিলেই এইটো।
আছিলে বাৰু, আজিকালিও কিছুমানে কিছুমানে কৰাই, প্ৰায়ভাগ মানে কমি গ'ল আৰু আমাৰ ধৰা।
কমি গ'ল। মানে তোমাৰ বহুত পাৰ্চেণ্ট কমি গ'ল মানে।
কমি গ'ল অ'।
উম, আগতে তোমাৰ এইটো আছিলে কিন্তু আগতে তোমাৰ বিহু বুলি ক'লে একদম এ, চব মিলি কৰি মানে চব যাব।
উম।
আজিকালি সেইটো নাই মানে, নাই নাই একেবাৰে নাই মানে কমিয়ে গ'ল একেবাৰে। উম। তাকে এতিয়া মই তোমাক ফোন কৰিছিলোঁ, কি এইবোৰ মানে কি কিয় কমি গৈছে আছে বাৰু কেনেকে ৰিয়েক্ট মানে হেৰি কৰিবা, একে তোমালোকৰ ঘৰত বনাই নাই এনেই পিঠা চিঠা?
অ' বনাই বনাই।
তোমালোকৰ ঘৰত এৰি দিয়া নাই ন'?
নাই, নাই, নাই এৰা। তোমালোকৰ ঘৰত?
বোৰ মানে, আমাৰ ঘৰতো বনাই বাৰু দেই, এইবোৰ মানে এৰি দিব নালাগে অসমীয়া সংস্কৃতিবোৰ একচুৱেলি।
উম, এৰিব নালাগে অ'।
থাকিব লাগে এইবোৰ সংস্কৃতিবোৰ জানিব লাগে, তেতিয়াহে আমাৰ পাছৰ প্ৰজন্মই জানিব ন'। আমি যদি শিকাও তেতিয়াহে শিকিব, নহ'লেতো নিশিকিব নহয়।
জানিব।
অ' সেইটোয়ে মানে শিকালে শিকিব নহ'লে ক'ত শিক
উম, উম।
উম, নহ'লে তোমাৰ, পাছত যদি তুমি কিবা পিঠা চিঠা হ'লে তোমাক এনেকে সুধিব এইটো কি বস্তু এইটো মইতো দেখি পোৱা নাই। আহ, মানে বাহিৰৰ বস্তুত আহ তোমাক উলটাই কোৱেশ্যন কৰিব। অ' তুমি উলটা কোৱেশ্যন কৰিব, চ' মানে এইটো আগতে তাকে যদি তুমি আগতেই তুমি যদি ঘৰত সেইটো বস্তু বনোৱা সৰু পৰাটো অ', অ' আহা মানে অনুসৰণ কৰিব বা দেখিব তোমাৰ অ' কেও যে এনেকে বনাই অ' এইটো আমুক পিঠা, ঠিকেই এইটো মই বনাই চাওঁচোন। যে সিও শিকিলে বা সিও বনালে।
শিকিলে অ'।
এনেকে মানে এইটো এই-এই এইটো পদ্ধতিতে মানে বস্তুটো ৰাখিব লাগিব আমাৰ অসমীয়া সংস্কৃ কিতিৰ পিঠা, পিঠা তোমাৰ খাদ্য অ', বাকী তুমি ক'ত কি ক'ত আছা এতিয়া বৰ্তমানটো?
মই এতিয়া বৰ্তমান ঘৰতে বাৰু।
মানুহ দেখিবলৈকে নাই বহুত দিন।
নাই বহুত দিন মই মানে ওলাই যোৱা নাই, এইকেইদিন মানে অকণ ব্যস্ত আছোঁ কামত। সেইকাৰনে অকন ওলাই যাবলে সময় পোৱা নাই মানে।
তোমাৰ একদম পুৰা বডি চডি বনাই ল'ৰা ন'?
এ, নাই নাই, বডি চডি হোৱা নাই দেই।
বডি বনোৱা নাই নি, নহয় মই দে দেখিছোঁ আকৌ মানুহটো পুৰা মানে ফিটনেচটো পুৰা মেইনটেইন কৰি ৰাখিছ।
ইমানো হোৱা নাই, অকমান হৈছে আৰু সেইখন ক'ব পাৰি আৰু ইমানো নাই হোৱা আৰু।
অ' নাই পুৰা স্বাস্থ্যতো ফিটনেচ টো বজাই ৰাখিছা বাইদাৱে সেইকাৰনে মানে ভাল লাগিছে একচুৱেলি।
উম উম।
বাকী বহুত দিন বোলে মানুহটো খব কৰা তে মই গৈ আছো বাও, বাকী বো মানুহটো ব বহুত দিন খবৰ খাতি নাই বোলো, ফোন এটা কৰি ফোন এটা কৰি চাওঁচোন। কেনেকা ঠিকেই আছেনে নাই?
অ'হ সেইকাৰণে মই ফোন এটা কৰি চালো তোমাক। অ' বোলো ইয়াক ফোন এটা কও মোৰ পতকে মানে সেই মা মাইণ্ডত আহি গ'ল মানে অও এইটো এনেকোৱা হৈ গৈছে যে।
অঁ অঁ
চ' মানে এ ভাবি থাকো মানে এইবোৰ কথা বুজিছা নাই?
ভাবিব লগিয়া কথাও এইটো, আজিকালি যিহেতু এইটো মানে নাইকিয়া হৈছে লাহে লাহে। অসমীয়া যদি অসমীয়া সংস্কৃতি অসমীয়া সংস্কৃতিৰ নাভাবো কোনে ভাবিব, অঁ কোনে চিন্তা কৰিব এই বিষয়ে?
অ' ধৰি ৰাখিব যে নোৱাৰে
উম
বেলেগেটো ভাল নাভাবে ন'
নেভাবে ন' উম।
এদিন খাব অ' আচ্ছা এইটো আমুক পিঠা, অসমীয়া আমুক পিঠা। বুলি কৈ গুচি যাব খাই, কিন্তু সেইটো মানে কেনেকে বনাই কি কথা সেইটো মানুহে নোশুধে। কিছুমান মানুহ আছে অঁ তাৰ ভিতৰত হাড্ৰেড পাৰ্চে তাৰ ভিতৰত পাৰ্চেন মানুহ এনেকুৱা আছে যোনে মানে সুধিব মানে। বাহিৰৰ মানুহ হ'লেও বুজি পালা?
উম।
বাকী হেৰি খেতি বাতি উঠিলে?
নে নাই খেতি বাতিৰ কথা নাই এতিয়ালেকে্ মানে এতিয়ালেকে ৰোৱাই নাই আমাৰ বা উম তোমালোকৰ? নাই নাই ৰোৱা।
হৈ গ'ল হৈ আমাৰ গ'ল বাও দেই।
হৈ গ'ল ন'?
উম আমাৰ হৈ গ'লগে, তোমাৰ এই মিচিং মানুহবোৰ আহে যে তেওঁলোকে এৰি থৈ গ'ল। মিৰি মানুহ, তেওঁলোকে ৰুই থৈ তেওঁলোক কেনেকুৱা কামত বহুত চোকা দেই, মানিব লগীয়া চোকা।
গৈ কে লগাব দিব?
অঁ কাম মানে, যেনেকে পইচা লয় মানে তেনেকে কাম কৰেও, সেইকাৰণে মানে ভাল লাগে তেওঁলোকৰ মানে চৰিত
উম উম।
আৰু বাকী মা-দেউতাহঁতৰ ভাল ন' ঘৰত সবেই?
উম ভাল ভাল ভাল, তোমালোকৰ ভালনে?
অঁ অঁ যাম বাও এদিন, মই বহুত দিন যোৱাই নাই এফালে যাম ভালকে।
অঁ, অঁ আহিবা আহিবা।
তোমালোকৰ ঘৰত এই আম লাগিছিলে যে আম শেষ হ'ল নে নে এতিয়াও আছে।
আম হেৰি হ'ল তোমাৰ এইটো মানে কেঁচাতে আমি মানে খালো ধৰা কেঁচাকে এই ষপকিবলৈ নাপালেই চব মানে বেয়া হৈ হৈ পৰি গ'ল।
অ' মানে আজিকালি পোকে ধৰি যায় পটকে খালি সেই পোকে খালি সেই পোকে ধৰা বস্তুটো বস্তুটোৱে খুৱাই ভাল আছে আজিকালি যি দেখি দেখিছো মানে মই এই বজাৰ ফল মূলবোৰ খোৱাতকে যিটো প কাৰণ দৰৱ দিয়া বস্তু এটা পোকে খাব যানো, নাখায়
নাখায় নাখায়।
এইট ভাল বস্তুতোতে পোকে খাব চ' এই ভাল বস্তু বস্তুটো মানে লাগিলে পোকেই হওক সেইকন কাটি পিনে পেলাই দিয়ক কিন্ত মানে সেইটো খোৱায়ে লাভ আছে মানে এই বজাৰৰ ফল-মূল বোৰ খোৱাতকে মানে অ বুইছা নে
উম বুইছো অ।
এই মই বোলো ল'ৰাটোলৈ ফোন এটা কৰি চাও বহুত দিন ফোন কৰা নাই। আজি পাতি ভাল লাগিলে কথাখিনি বাৰু ইমান খিনি কথা পাতিলো আমি হয়নে।
অ হয়।
বাকী হেৰি উম বাকী মাহতে আইতাহতে কি কৰিছে?
অ আইতা অকণমান শুই আছে।
আইতা
মানে এতিয়া বতৰটো অ অকণমান হাত খন মানে অকণমান দুখ পাইছিলে। উম মানে পৰি পিলাই নি অ বৰষুণ দি আছে অ, সেইফাল দিছিলে নি?
অ এইফালে দিছিলে বাৰু এৰিলে বৰ্তমান দেই। মই অলপ টাউনলে আহিছিলো মই টাউনলে আহিছিলো অলপ কামত যাম আৰু অলপ দেৰি পিছত ঘৰত এই বৰষুণ জাক দিছিলে বাৰু এতিয়া এৰিলে। ঠিক আছে বাৰু ভাল লাগিলে দেই, ৰাখিছো তেতিয়া অ।
উম উম ঠিক আছে অ হ'ব দিয়া।